হেল্ল'।
অঁ কি কৰি আছা।
হেই আছো ৰ'বা এইমাত্ৰ শুই উঠিছো তুমি।
এ মইও আছো ৰ'বা এনেই বহি আছো ঘৰতে। বাকী খবৰ পাতি ভাল।
আছো দিয়া বেয়া নহয়, এ অলপমান বেমাৰ চেমাৰ হৈ আছো ৰ'বা তাকে অলপ গা চা দুৰ্বল, তোমাৰ খবৰ পাতি কেনেকুৱা।
এ মোৰো ঠিকে আছে দিয়া চলি আছে আৰু বাকী কি বেমাৰ হৈছে হে তোমাৰ।
এ কালি অলপমান ওলাই গ'লো ওলাই যাওঁতে গুৱাহাটীৰ তুমি ট্ৰাফিকটো জানাই নহয়, তাতে তোমাৰ ইমান ট্ৰাফিকত ফাঁচিছো ইমান সময় পৰীক্ষা দি আহি মা মূৰৰ বিষ উঠি গৈছে ৰাতিটো একদম মূৰৰ বিষত টোপনি চোপনি অহা নাই। এই সেইকাৰণে অলপমান গাটো এতিয়া দুৰ্বল দুৰ্বল লাগি আছে ৰ'বা, বাকী ভাত পানী খালা নে কি দুপৰীয়াৰ।
অঁ খালোঁ ৰ'বা ভাত পানীটো পুৱাৰ খালোঁ বাৰু দুপৰৰ খোৱা নাই, বাকী তোমাক এটা কথা সুধিব লগা আছিলে।
কি কথা হে।
তুমিতো এইবিলাক মানে যিবিলাক আমাৰ সাংস্কৃতিক বিষয় আছে, এ ধৰি লোৱা আমাৰ অসমৰ সং বিহু তাৰ বিষয়ে তুমি বহুত জানা ত' মোক অলপ ক'বা নেকি বিহুৰ বিষয়ে তিনিটা বিহুৰ বিষয়ে অ ভোগালী বিহু, ৰঙালী বিহু, কাতি বিহুৰ বিষয়ে ক'বা নেকি অলপ।
হয়, ক'বতো পাৰো ৰ'বা মানে এতিয়া তুমি কি জানিব বিচাৰিছা বা বিহুতৰ বিষয়ে বিশেষ সেইটো ক'লে মানে কি জানিব খুজিছা তুমি পৰম্পৰা বা বিহুতৰ খাদ্য বা আমি কেনেকে পালন কৰো সেইবোৰ গোটেইখিনি কম নে তোমাক ই কি যিকোনো এটা- এটা বস্তু টো জানিব ইচ্ছা তোমাৰ।
তুমি যি- যি জানা মোক সকলোবোৰ কোৱা প্ৰত্যেকটো তিনিটা যি বিহু আছে আমাৰ তিনিটা বিহুৰ ওপৰত তুমি যি জানা মোক তাকে কৈ- কৈ দিলে হ'ল আৰু মই জানিব ইচ্ছা কৰিছো।
ঠিক আছে বাৰু মই প্ৰথমে তোমাৰ ৰঙালী বিহুৰ দিয়ে আৰম্ভ দিম তাৰপিছত শেষলে সেনেকে মানে বছৰৰ আৰম্ভণিটো তোমাৰ আমাৰ ৰঙালী বিহু দি হয়টো ত সেনেকে আৰম্ভ কৰো দিয়া বাকী মানে তোমাৰ কি হয় বিহুটো জানাই টো আমাৰ অসমীয়া জাতিৰ প্ৰাণ বুলি কয় ন, এনে আমাৰ যিটো অসমীয়া বছৰ অসমীয়া বছৰ হিচাপত ৰঙালী বিহুটো আৰম্ভণি হয়, কিন্তু তোমাৰ যিটো ইংৰাজী নৱবৰ্ষ ইংৰাজী নৱবৰ্ষৰ হিচাপত আমাৰ যিটো মাঘ বিহু অৰ্থাৎ ভোগালী বিহু সেইটো দি আৰ ৰম্ভ হয়, এতিয়া ৰঙালী বিহুৰ কথা ক'বলৈ গ'লে তোমাৰ ৰঙালী বিহুত নামে নামতে গম পা ৰং- ৰং মানে কি মানে তোমাৰ ফুৰ্তি কৰে হাঁহি ফুৰ্তি কৰে তাৰ পিছত ধেমালি কৰে মানুহৰ লগত বা সকলোৱে একেলগে ফুৰ্তি কৰা দেখা দেখা যায় আৰু বিভিন্ন ঠাইত, এতিয়া বিশেষকৈ যদি গাঁৱৰ অঞ্চলত কোৱা যায় আমাৰ যিটো ৰঙালী বিহু সেইটোতো সাতদিন হয়, সাতদিন পতা হয়, ত' যিদিনাখন প্ৰথম দিনা থাকে সেইদিনাখন আমাৰ গৰু বিহু বুলি কওঁ ত' গৰু বিহুৰ দিনা গাঁৱত সকলোৱে লগ লাগি তোমাৰ গৰুক নদী বা পুখুৰীত লৈ যাব তাতে গা ধুৱাব, তাৰ পিছত উ মাহ হালধি লগাব গা তাৰ পিছত নতুন নতুন পঘা দিব সেনেকুৱা ধৰণৰ কিছুমান পৰম্পৰা আছে আৰু তাৰ পিছত গৰুক সন্ধিয়া সময়ত গধূলিকে গধূলি সময়ত আৰু গৰুৰ আগত জুই জ্বলাই যেতিয়া পগা চগা বান্ধা হয় বান্ধি থোৱা হয় আৰু তেওঁলোকৰ ঠাইত, ভালকে তাৰে পিছদিনা তোমাৰ ৰঙালী বিহু আমি কওঁ মানুহ বিহু বুলি আৰু সেই মানুহ বিহুৰ দিনা সকলোৱে ধৰা মানুহৰ নতুন- নতুন কাপোৰ দিয়ে আৰু বিশেষকৈ তোমাৰ গাঁওৰ অঞ্চলত কি হয় যিবিলাক মামা থাকে আৰু আমাৰ মামাহতে কি কৰে আমাক সেই সময়ত আৰু আমাক বিহান বুলি কয় এইটো ত' আমাক কাপোৰ উপহাৰ দিয়ে আৰু-আৰু কাপোৰ উপহাৰ দিয়াৰ লগত তোমাৰ বিভিন্ন নিয়ম আছে আৰু তাতে আৰু যিটো ৰঙালী বিহু-বিহু বুলি ক'লে আমাৰ গামোচাখনটো আহে ত' সেই গামোচাখনো উপহাৰ হিচাপে দিয়া দেখা যায় মানে সেইটো থাকেই আৰু ক'বলৈ গ'লে, বাকী তোমাৰ ৰঙালী বিহুত ডেকা গাভৰু যিবিলাক থাকে গাঁৱৰ তেওঁলোক কে তোমাৰ গছৰ তলে তলে হওক বিহু মাৰে আগতে আছিল দিয়াচোন বৰ্তমান সময়তো সেনেকুৱা নোহোৱা হৈছে যিবিলাক কৰ্মশালা আছে কৰ্মশালা বোৰতে মানে বিহু পালন কৰা হয় ক'বলৈ গ'লে বা বিহু নৃত্য শিকোৱা হয় বা ঢোলবাদন শিকোৱা হয় আৰু ঢোলবাদনৰ পৰা এটা কথা ধৰা আমাৰ যিটো ৰঙালী বিহু ৰঙালী বিহু তোমাৰ মূল বুলি ক'ব গ'লে সেই যিটো ঢোলৰ মাত গগনাৰ মাত বা যি যিযোৰ বিহুৰ কাপোৰ আমাৰ পৰম্পৰাগত কাপোৰ, সেই কাপোৰবোৰ মানে যথেষ্ট স্মৃতি জড়িত হৈ থাকে আৰু অসমীয়া সংস্কৃতিৰ লগত, ত' এনেধৰণে আমি ৰঙালী বিহুতটো তোমাৰ পালন কৰো বাকী তোমাৰ ৰঙালী বিহুত এটা নিয়মো আছে আমি মানে এশ একবিধ শাকেৰে শেষৰ দিনা আমি এশ একবিধ সাত এ সাক এই শাক খোৱা মানে নিয়ম আছে বহুত ঠাইত কিছুমান ঠাইত এতিয়া এশ একবিধ শাত শাক পোৱাতোতো সম্ভৱ নহয় সকলো ঠাইত ত' সেনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম আছে আৰু কবলৈ গ'লে। বাকী ৰঙালী বিহুৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে বাৰু তোমাক মই কেতিয়াবা লগ পালে এই বিষয়ে ক'ম, বাকী যিহেতু তুমি সুধিছা বাকী বিহুকেইটাৰ বিষয়ে যদি তোমাৰ কিবা প্ৰশ্ন আছে সুধিব পাৰা মোক ৰঙালী বিহুৰ ওপৰত আৰু।
অঁ ৰঙালী বিহুটো যে ক'লা তুমি এশ সাত এশ একবিধ তোমাৰ শাকেৰে আঞ্জা খাই সেইটোতো বহুত অৰ্থাৎ আগৰ পৰা যিটো পৰম্পৰা সটো ডাঙৰে পৰম্পৰা হ'ব ন, বাকী মইতো শুনিছোঁ বিহু তোমাৰ এই যিটো ৰঙালী বিহু সেইটো সাতটা বোলে আৰু কিবা সাতটা ভাগত ভগোৱা হৈ চে, তুমি ক'লাই প্ৰথম বিহুতটো গৰু বিহু অ বাকী আহ তাৰে নেক্সৰ যিটো দ্বিতীয় দনা আছে সটো তোমাৰ মানুহ বিহু ত' বাকী বিহুকেইটা জানা নেকি বাকী বিহু কেইটা কি হয়।
মানে তুমি ৰঙালী বিহুৰ কথা সুধিছা ন।
অঁ-অঁৰঙালী বিহুৰ কথা সুধিছোঁ ৰ'বা তোমাক।
তোমাৰ আ এটাটো হ'ল যিটো মই ক'লোঁ এটা হ'ল তোমাৰ মানুহ বিহু আৰু তাৰপিছত তোমাৰ এটা হ'ল গৰু বিহু তাৰপিছত তিনি নম্বৰ দিনা যিটো পালন কৰোঁ আমি সেইটো গোসাই বিহু বুলি কওঁ, তাৰপিছত তোমাৰ আমাৰ ফালে চাৰি নম্বৰ টো বিহু সেইটো তাঁতৰ বিহু বুলি কয়, আহ তাৰ পিছত পাঁচ নম্বৰ বিহুতো আমি নাংগলৰ বিহু বুলি কওঁ তাৰপিছত তোমাৰ যিটো ছয় নম্বৰ দিন বিহু পালন কৰোঁ সেইটো আমি জীয়ৰী বা চেনেহী বিহু বুলি কওঁ আৰু যিদিনাখন সাত নম্বৰ দিন যিদিনাখন শেষ দিন আৰু ৰঙালী বিহুৰ সিদিনাখন আমি সেইটো চেৰা বিহু বুলি কওঁ।
বাকী তুমি কিন্তু ভালেখিনি কথা জানাই দিয়া বাকী মোক অ ৰ যিটো ভোগালী বিহু আছে ৰঙালী বিহুটোৰ কথা ক'লাই এই ভোগালী বিহুৰ কথা অলপ কোৱাচোন তাৰ বিষয়ে অলপ মানে দীঘলীয়াকে কোৱা, তোমাৰ সিভাগে ক'বাত মেলা চেলা হয় নেকি ত' আমাৰ শিভাগে টো ভোগালী বিহু হ'লে অলপ মানে মেলাৰ কিবা আয়োজন কৰা হয় বা তোমাৰ এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ অনুষ্ঠান পতা হয় আৰু আমাৰ এইভাগে ত তোমাৰ এইভাগে কিবা এনেকুৱা মেলা বা বা ডাঙৰ অনুষ্ঠান পতা হয় নেকি।
অ ভোগালী বিহুতো পালন কৰোৱে বাৰু তাৰে আগতে মই মানে যিহেতু তুমি বিহুৰ কথা সুধি আহি আছা ত ৰঙালী বিহুৰ পিছত আমাৰ আৰু এটা বিহু আহে কঙালী বিহু তাৰ বিষয়ে একেলগে কৈ লৈছো তোমাক মানে কঙালী বিহুত কি হয় মানে। কঙাল বুলি শব্দটোতে গম পোৱা মানে যিবিলাক কৃষক থাকে কৃষক বিলাকৰ ভঁৰালত শস্য নাথাকে আৰু তেওঁলোকে শস্য ৰোপন কৰে আৰু সেই শস্য ৰোপনৰ সময় সেই মাজমজিয়াত হৈ যায় আৰু তেতিয়া মানে কীট পতংগই যাতে শস্য নষ্ট নকৰে তাৰ বাবে মানে আমি। আহ গাওঁ অঞ্চলত তুমি দেখিবা যিবিলাক কৃষক থাকে তেওঁলোকে পথাৰত চাকি দিয়ে চাকি দিয়ে লগতে তোমাৰ যিবিলাক তুলসী গছ থাকে তুলসী গছৰ তলতো চাকি দিয়া হয় দি পেলাই তোমাৰ সকলোৱে গধূলি সময়ত শৰাই দিয়ে শৰাই দি তোমাৰ। ফল মূল এইবিলাকেদি সকলোৱে খায় আৰু আমি যিটো প্ৰসাদ বুলি কওঁ প্ৰসাদ বিতৰণ কৰা হয় মানে কঙালী বিহুতটো আমি বিশেষকে যেনেকে ৰঙালী বিহু আৰু ভোগালী বিহু পালন কৰো সেনেকে পালন নকৰো দিয়াচোন যিহেতু তোমাৰ কঙালী বিহুৰ সময়ত বহুত আহ বেয়া অৱস্থা হৈ থাকে। কৃষকৰ ত আৰ্থিক ভাৱে ত' সেই ক্ষেত্ৰত অলপ বেয়া দিশ থাকে আৰু মানে ডাঙৰকে পতাটো সম্ভৱ নহয় যিহেতু মানুহে সৰুকে পাতি শেষ কৰি দিয়ে সেই বিহুতটো ত' তাৰ পিছত তুমি যিহেতু ভোগালী ভোগালী বিহুৰ কথা ক'লা নহ ভোগালী বিহু। আহ মেলাৰ কথা কোৱাৰ আগতে মই কওঁ কেনেকে পালন কৰে ভোগালী বিহুতটো মানে আমাৰ ইয়াতে যিদিনাখন ভোগালী বিহুৰ আগদিনা সিদিনাখন উৰুকা বুলি কয় ত উৰুকাৰ দিনা সকলোৱে তোমাৰ জুই ধৰিব জুই ধৰি একেলগে ভোজ-ভাত খাব লগতে কি কৰে যিবিলাক মানুহ থাকে মানুহৰ। ঘৰৰ পৰা মনে- মনে খৰি চুৰ কৰি আনে সেইটো এটা পৰম্পৰা দিয়াচোন মানে ঘ খৰি চুৰ কৰি আনি জুইত জাপি দিয়ে জুই জ্বলাই তে মানে খৰি চুৰ কৰি অনাৰ বিষয়ে কোনে গম নাপায় ৰাতিৰ ক্ষেত্ৰত কাৰণ ৰাতি দেৰি হৈ যায়তো আৰু দেৰিলৈকেতো কোনো না। থাকে আৰু মানুহে একো নকয় জানে যিহেতু এইটো অসমীয়া বিহুৰ এটা পৰম্পৰা ভোগালী বিহুৰ লগত জড়িত ত সেনেকে মানে উৰুকাৰ ৰাতিটো পাৰ কৰে সকলোৱে ভোজ-ভাত খায় একেলগে কিছুমানে ধৰা ভেলাঘৰ সাজে ভেলাঘৰত খায় খানা খায় বাকী। তোমাৰ যিবিলাক যিদিনাখন পিছদিনা আৰু পিছদিনা তোমাৰ মেজি জ্বলোৱা হয় আৰু যিটো আমাৰ মেজি সেই মেজি তোমাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে পালা মানে বনোৱা হয় তোমাৰ উজনি অসমত কবলৈ গ'লে বিশেষকৈ তুমি দেখিবা মাজত এডাল কল থাকে কলডালৰ চাৰিও। ফালে কাঠ দি দি মেজি এটা নিৰ্মাণ কৰা হয় আৰু নামনি অসমৰ বা মধ্য অসমৰ ফালে তুমি যদি চোৱা তেতিয়াহ'লে তুমি দেখিবা যে ধৰক যিবিলাক কলপাত হওক উম খেৰ হওক সেইবোৰ দি কিনে মানে ভেলাঘৰ। মানে সেইটো ভেলা পুজি বুলি কয় আচলতে বা মেজি বুলি কয় সেইটো নিৰ্মাণ কৰা হয় আৰু লগতে মানে কি কৰে বিহুৰ বিহুৰ দিনা আৰু ৰাতিপুৱা সময়ত সকলোৱে যাব পথাৰলৈ পথাৰলৈ যাই তোমাৰ তাতে অলপ ডাঙৰ যোনজন বয়সস্থ থাকে। তেওঁ আহ খেৰত জুই লগাব লগাই পেলাই মেজিটো জুই জ্বলাই দিয়ে বাকী সৰুবোৰেও সেনেকে একেলগে পৰম্পৰাগত ভাৱে তোমাৰ মেজিটো জ্বলাই তাৰপৰা মেজিৰ যিটো ছাই আছে সেই ছাইটোৰে তোমাৰ আহ সকলে ফুট লয় ফুট লৈ কিনে তাতে মানে এটা। সেইখিনি ঠাইতে সকলোৱে একেলগে চাহ খায় চাহ খাই পিঠা পনা খায় আৰু পিঠাবোৰতো জানাই অসমীয়া বিহু বুলি কলে আমাৰ যিবিলাক পিঠা ঘিলা পিঠা চুঙা পিঠা তাৰ পিছত তোমাৰ টেকেলি পিঠা লগতে নাৰিকলৰ পিঠা তিল পিঠা নাৰিকলৰ লাৰু এইবিলাক। তো থাকেই ত' এইবিলাক খোৱা হয় একেলগে আৰু যিহেতু তুমি ক'লা মেলাৰ বিষয়ে ত আমাৰ ইয়াতে কি হয় মই যিখিনি ঠাইত থাকোঁ। ত' সেইখিনি ঠাই এখন মানে মাঘৰ এক তাৰিখ যিদিনাখন হয় মাঘৰ এক তাৰিখে এখন মানে ডাঙৰ। মেলা হয় আৰু। সেই মিলা মেলাখনত মানে বহুত ধৰণৰ বস্তু আহে খেলা বস্তুৱেই হওক মানে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ দূৰ্গা পূজাত যিবিলাক মেলা হয় তাতে যেনেকুৱা ধৰণৰ বস্তু আহে ইয়াতো সেনেকুৱাই আহে কিন্তু বিহুৰ সময়ত তোমাৰ মেলা চোৱা নাযায় দিয়াচোন ইয়াতে কাৰণ মই বিহুৰ সময়ত। তেতিয়া হয় আৰু ভোগালী বিহুৰ সময়ত তেতিয়া মই গাওঁতে থাকো বেছিভাগ সময় ত' গাঁৱতো এটা মন্দিৰ আছে আৰু আহ বাৰগোপাল মন্দিৰ বুলি কয় আমাৰ ইফালে ত সেই মন্দিৰটোত। এখন মানে ডাঙৰ মেলা হয় আৰু। আমি যিদিনাখন ভোগালী বিহুত ৰাতিপুৱা ৰাতিপুৱা সকলোৱে মাহঁত বা আমাৰ মাহী। হতো যায় ত' সকলোৱে ৰাতিপুৱা উঠি গা-পা ধুই মেজি-চেজি জ্বলোৱা হোৱাৰ পিছত ৰাতিপুৱা দহ মান বজাত মন্দিৰলৈ যাওঁ ধৰা তাতে যাই তোমাৰ চাকি তাকি জ্বলাও চাকি বন্তি জ্বলাও লগতে তোমাৰ সেৱা আগবঢ়াও আৰু ভগৱানৰ ওচৰত এনেকে মানে। ভোগালী বিহুতটো পালন কৰোঁ আৰু ক'বলৈ গ'লে বাকী তিনিটা বিহুত। তো ক'লোৱে মই।
বাপৰে তুমিচোন বহুত কথাই জানা আহা এই বিহুৰ ওপৰত ময়ো তোমাৰ পৰা বহুত কথাাই শিকিব পাৰিলোঁ দিয়া আজি মানে এই যিটো বিহুৰ পৰম্পৰা তোমাৰ ৰঙালীৰ পৰা কঙালীৰ পৰা তোমাৰ ভোগালীলৈ যিটো তোমাৰ পৰম্পৰা পালন কৰি আহিছে নহ এই পৰম্পৰাটো মানে বহুত। ভালে দিয়া দেখিবলৈতো ভালে লাগিব আৰু ত' মই বাৰু ইমান এটা নাজানিছিলোঁ আৰু বাৰু বিহুৰ ওপৰত কিন্তু তোমাৰ পৰাই এইবিলাক শুনি কিনে মোৰ আৰু মানে আৰু বেছি উৎসুকতা হ'ল এইবিলাক কথা বিষয়ে জানিব মইতো আৰু এইবিলাকৰ খাইছোঁ বাৰু মই তুমি ক'লা যে। পিঠা-পনা সেই পিঠা-পনা খাইছোঁ কিন্তু যিবিলাক পৰম্পৰা আছে সেই পৰম্পৰাবিলাক সেইবিলাকক জানো আৰু অলপ চলপ কিন্তু তোমাৰ দৰে ইমান জনা নাছিলোঁ দিয়া বাপ পাৰে তোমাক ধন্যবাদ দিয়া তুমি ইমানখিনি জনোৱা দিয়া কাৰণে মোক আৰু দিয়া আজি হ'ব দিয়া নহ'লে পিছে। পিচলে আৰু এনেকে মোক শিকাই থাকিবা বা জনাই থাকিব কথাবিলাক।
অ হ'ব দিয়া কেতিয়াবা তোমাকো চিন্তা কৰিব নালাগে তোমাকো লৈ যাওঁ আমাৰ গাঁৱত বিহুৰ পৰম্পৰাবোৰ তুমিও জানিব পাৰিবা এইয় এই বিষয়ে বাকী। কি ৰাখিছোঁ দিয়া এতিয়া নহ'লে পিছত কেতিয়াবা কথা পাতিম।
অ অ।